হেল্ল'।
আহ, কি কৰিছ?
এ, গা-ধুই আহিছো, আজি গা-ধোৱা দেৰি হ'ল। তাৰমানে এইয়া হেৰি কৰিছিলো যে। পিঠাগুৰি খুন্দিছিলো মানে সেইটো কাৰণে দেৰি হ'ল গা-ধোৱা।
অ' অ', কি চাউলৰ?
ভাত খোৱা চাউলৰ নৰ্মেল চাউল আও।
অঁ, অঁ। মই বাৰু ভাত-পানী কেইটা খাই আজৰি হৈছোঁ আৰু এতিয়া।
অ' খালিয়ে?
খালো আজি ৰাতিপুৱা আহি তেনেকে একোৱে খোৱা নহল যে অ ৰাতি আকৌ তাতে সোনকালে উঠিলোঁ ইমান ভোক লাগিলে ভাত পানীকেইটা হ'লেই যেতিয়া বোলো খাই পেলা খাইয়ে দিওঁ আৰু।
সোনকালে উঠিলে ভোক লাগে আক।
বহুত ভোক লাগে সোনকালে উঠিলে।
উম ভালো লাগে কিন্তু সোনকালে উঠিলে কিন্তু সেই উঠা সময় খিনিতহে বেয়া লাগে
গাটো ভাল লাগি থাকে দিনটোলে যে।
উম মানে আজৰি আজৰি লাগি থাকে।
উম উম আৰু কামখিনিও পতককে হয়। কিবা দিনটো যেন একো কাম নাই সেনেকুৱা নিচিনা লাগে আৰু।
উম ভাত কিহে খালি?
ভাত এয়া হেৰি কালিহে মাংস অকনমান আনিছিলে লোকেল অকনমান বনালো অকণমান কেঁচা কে থৈ দিছিলো ফ্ৰিজতে তাৰ পিছত এহে সেই খিনিৰ লগত সেই কুলা কচু যে
অ
কুলা কচু দি বনালো ভাল লাগিলে খাই।
কিনি কচু কিনি আনিছ নে ঘৰৰে
এ নাই নাই ঘৰৰ কিনা কচু খাব নোৱাৰি ক'ৰ পৰা বা আনে কি ঠিক
উম মও কচু খাব মন গাই আছে কিন্তু এ নাইয়ে যে ইয়াত আগতে আকৌ বহুত পাই এতিয়া নোপোৱা হ'ল।
এইকেইদিন ভাল হৈ আছে হেৰি যে বৰষুণটো নাই যে বৰষুণ পৰিলে হেৰি হয় খজুৱাই বুলি কয়।
অ পানী হ'লে বোলে খজুৱাই
অ তাৰমানে সেই কচু কচুটো গুৰিত যদি মানে পানী জমা হৈ থাকে নহয় তেতিয়া হেৰি হয় খজুৱাই অ
উম
এনেই হেৰি আৰু এতিয়া যে খৰাং হৈ আছে এইকেইদিনতো বৰষুণ নাই পুৰা ৰ'দ।
উম আজি কেনেকুৱা বতৰটো
আজি কিন্তু ইমান গৰম নহয় দেই ৰাতিপুৱা চাৰে দহটা, এঘাৰটা মানলৈকে সেমেক- কাই হৈ থাকিলে বতৰতো পুৰা বৰষুণ দিব বুলি ভাবিছিলো। তাৰ পিছত এ এতিয়াহে অলপ আগতে
উম
এ ৰ'দটো মানে দিছে দিছে যদিও মানে সে- নেকুৱা নহয় যে এবাৰ দিয়ে দি পেলাই যে আকৌ একে কমি যায় আকৌ দিয়ে কমি যায়
তেনেকুৱাত আকৌ ভাল মানে তেনেকুৱাত কা পোৰ ধুলে এনেকুৱা লাগে দে দে যেনে তেনে শুকাই লওঁক তেনেকুৱা লাগে।
অ ৰাতিপুৱাই মেলিলো কাপোৰ।
উম
শুকাবই পাৰে আৰু উপৰত কাপোৰ কাপোৰ যদি উপৰত মেলি দিয়ে নহয় সোনকালে শুকাই কিন্তু।
উম
অ তাৰপিছত সেয়া হেৰি শুকালে আৰু।
উম
আনিবহে যোৱা নাই ইমান গৰম ভাগৰ লাগিছে বোলো ৰস ভাতকেইটা হে অকণমান বহি যাওঁ।
এই ক'ত গ'ল?
আছে দেউতাকৰ লগত।
ভাত খালে তাই।
ভাত খালে ভাত খালে মানে সেই এইটো কি বুলি কয় সেয়া ম'ম' বুলিহে অকনমান খাইছে বুজিছানে। এনেই নাখায় নহয় তাই মাংস।
অঁ অঁ মাংস তাইও ম'ম' খাব পাৰে গে।
অঁ' তাপিছত কালি হেৰি এইটো কি বুলি কয় ৰাতি আৰু কি মন গ'ল জানো মানে মই ভাজি থাকোতে মানে তাই- ওচতে আছিলে মানে অকমান সময় আও। অঁ ময় ক পিছফালৰ পৰা দৌৰি গৈ সাবদি ধৰে যে তেতিয়া আকৌ বেয়াও লাগে তাৰপিছত আও ময়- দাঙি ললো লৈ পেলাই বোলো ম'ম ভাজিছো নহয় খাবা খাবা সি সেনেকে যে কলো- তেতিয়া বহুত টেষ্টি টেষ্ট- টি এনেকে তাৰপিছত আও মই বোলো খাবা নে তাৰপিছত সেই ৰাতি খালে। কোৱাৰ পিছত এতিয়া সেই অকনমান থৈ দিছিলো বুলি কৈছিলো যেতিয়া বনালো অঁ খাই দিছ- হল আও।
সেই তেল কণ যে থাকে তেল কণে আলু কণে সানি খুৱাই দিবিচোন তেতিয়া পা তাইৰ মাংস খোৱা হ'ব আৰু তেতিয়া।
মই আকৌ নিজেও নাখাও যে সেহ মানে যিকোনো মাংস বেয়া পাওঁ খুৱাবলৈ।
অ গাহৰিটো।
নহয়।
অ লোকেল মুৰ্গী।
লোকেল মুৰ্গীৰ বা হওক বা ব্ৰইলাৰে হওক যিকোনো অংশটো মই নাখাওঁ ন। মানে মই নোখোৱা বস্তুটো মানে তাইক খুৱাবলে মই বেয়া পাওঁ আও।
সেইয়েটো সেইটো খোৱাবলৈ দিয়া নাই সেইটো খোৱা- অ কলিজাত মোৰ সেইটো সঁচা কথা ক'ব গ'লে মই বহুত বেয়া পাওঁ এই লিভাৰটো যে। বহুত বেয়া পাওঁ মই সেইটো।
নে নেখাওঁ।
মই এইটোহে খাওঁ কিন্তু এইটো দুটাই- অঁ কচ কচ কে উঠে যে সেইটো খাওঁ কিন্তু লিভাৰ উমহু। কিছুমানে যে এক্সট্ৰাকে আকৌ লিভাৰ খিনি আকৌ কিনি আনি খায় পদ বোলে সেয়া।
মই যে ভাবিবই নোৱাৰো।
হয়, ময় নাখাওঁ দেই। ইমানে মই ভাবো কিয় ভাল লাগে কি ভাল লাগে বস্তুতো ভাল লগা বস্তু- অৰ্থটো কি মই সেইটো ভাবো কিনি কিনি খাই আকৌ সেয়াই পদ বোলে অকল সেয়াই আনে।
ৰ আৰু এটা বিতিচ আছে হেৰি এইটো কি বুলি কয়? আমঠো আমঠো।
অঁ সেই আমঠোটোৱে কচ কষ্ট।
অঁ তা পাছত ইয়া আমঠু আনিছে সেনাখন দুশ টকা দেই তাৰমানে মিস্ত্ৰী দুটাই আমা ইয়া- কাম লাগি আছিলে যে, তাৰপিছত আও হি মানে কৈছে আৰু হেৰি এইটো কি বুলি কয় আমঠো- খিনি আও মই ভাজিম মানে মোক ভাজিবলে- ক'বলেও মানে সি বেয়া পাইছে, কাৰণ মই নেখাও ন সেইবোৰ তাৰপিছত আৰু ব্ৰইলাৰ ব্ৰইলা ব্ৰয়লাৰ আমঠো। তাপিছত আই আনিলে আনি পেলাই কিহ লগত ভাজিছো জান-
কি?
বুট লগত।
এঁ বুটৰ লগত মাংস।
তাকো শুকান বুট শুকান বুটৰ লগত ভাজিছে হা মানে তিয়াই- নু-নুঠো আৰু অঁ তাৰপিছত একে ৰাইচ ৰাইজসকলে জুতিত ধৰিছে আউ তাৰ মানে বুজিলি নহয়? দ্ৰব্যৰসৰ লগত যে উম! দ্ৰব্য ৰসৰ লগত হেৰি কৰিছে ধুনীয়াকে খাইছে মানে এইটো পুৰা এটা জুতি তাৰ মানে। সেইটো এটা তাৰ পিছত আকৌ মাছৰ যে পেটুবিলাক যে থাকে সেইবিলাক ধৰি লওক এক্সট্ৰাকে কিনি আনিব। আহ আনি পেলাই ধৰি ল
অঁ! সেইবিলাক ন অঁ! মাছৰ পেটু বেঙেনাৰ লগত খাই ভাল লাগে কিন্তু। কিন্তু যে কিছুমানে হেৰি ও খাই গাহৰি পেটুতো খাই ভাজি, হাঁহৰ পেটটো খাই নোৱাৰো দেই।
গাহৰি ঠেং এক্সট্ৰাকে কিনি আনে খাবলৈ তই ভাৱ।
উম
খাবি নে?
নাভাবো দেই। নাখাওঁ। গাহৰিয়ে নাখাওঁ আকৌ মই আৰু ঠেং খাম নে। মোৰ গাহৰি দেখিয়ে কিবা লাগে। সেইদিনাখন ভিডিঅত যে দেখাইছিলি ভিডিঅত যে দেখাইছিলি গাহৰি কেই পিচ
উম উম।
তোক দেখি মোৰ দেখিয়ে কিবা
মই নাই খোৱা নহয়। নাখাওঁ
উম! তেওঁ চুৱটো হাতেদি নোচোৱা জানো?
চু মানে এতিয়া সেইটো হেৰি নাইকিয়া হৈ গ'লগে আৰু প্ৰথমতে বেয়া লাগিছিলে এতিয়া কিন্তু বেয়া নালাগে আৰু।
উম! কেনেকুৱা এটা জন্তুৰ ন।
আকৌ এটা মই কথাটো ভাবো দেই আমাৰ নগাঁৱৰ দাদা পৰ্যন্ত খাই বেই
অঁ! মানে গাহৰি বুলি গাহৰি বুলি নাখায় সিহঁতে পৰ্ক বুলি খায় অ।
অঁ।
তাৰ মানে গাহৰি বুলি নকয় আৰু পৰ্ক
উম! পৰ্ক ছালাড।
নহব দেই। আকৌ পুৰি পেলাই খায়।
উম। উম! তাকেহে। কি বনাইছে আজি তহঁতৰ?
আমাৰ বেঙেনা, আলু ভাজিছে তাৰ পাছত আকৌ উম! বিলাহী, আলু, বটা টেঙা আৰু ইয়াক কিবা কচু। এই বটা টেঙা মানে সেইটো টেঙা পাত হয় ইয়াৰ। ৰঙা-ৰঙা টেঙা পাত সেইটো। তাৰপাছতে আমাৰ ইয়াতে লাগি আছিল আৰু। তাৰপা কৰি কচু এইটো খাচাং টেঙা নহয় নেকি? এ বহুত বেলেগ-বেলেগ টেঙা আছে নহয় কিবা মধু হোলেং টেঙা আছে তাৰপিছত আকৌ কিবা উম! আকৌ কিবা কি ধেৰ আছে আৰু। তাৰপিছতে আৰু কিবা কচু এটা আনিছিলে কি কচু জানো সেইটো সৰুকে সেইটো কচু আৰু মাছ দি বনাইছে।
আমাৰ ঘৰতো দি থৈ আহিছিলে নেকি বাৰু?
অ সেয়া পা পৰা আনিছেনে তাৰ তাতে দি থৈ নাজানো বজাৰলৈ যোৱা কথা আছিলে তাপা সে বজাৰলৈ নগ'ল নেকি সিহঁতৰ মিললৈ যোৱা কথা আছিলে মিলতহে আছিল গৈ সবলা
উম মায়ে কৰিছিলে মহাই দি থৈ গৈছে বুলি
উম বহুত দিন হ'ল বজাৰলৈ যোৱাই নাই উম যাও নেকি যাব মন গৈছে খালি স পইচা নাই এনে যোৱাহে হব আও
হে হে অ
পইচাই নাথকা হৈছে বুজিছা
অ মোৰনো পইছা নিজৰ নহলে চব মিছাও আই নিজৰ নহ'লে চব মিছা
অ
পইচাৰ ক্ষেত্ৰত কাকো ভৰষা কৰিব নোৱাও হয় নে
উম
মানে চা যিমানে হয় নহয় সিমানে নাটে আজি যদি দহ দহ হাজাৰ টকীয়া উ টকা দৰমহা পোৱা মানুহ এজনৰ যি খিনি অভাৱনাতন নহয় দুই হাজাৰ টকা পোৱা মানুহখিনিও কিন্তু একেটাই অভাৱ অনাতন
অ কিই মানে মানুহে যিমান পাৰে সিমানে বাঢ়ি বাঢ়ি মানে চখ বিলাক বাঢ়ি গৈ থাকে যে অ ইমানতো পাইছো জ তই দুহেজাৰ পালো হয় পঁচিছ শ টকীয়া বস্তু এটা কিনিব মন যাব বোলে আৰু পাঁচশ টকা হয়ো মই সেইটো কিনিব পাৰিলো হয় আগৰ য যদি দহ হাজাৰ পায় তেতিয়া আকৌ বিশ হাজাৰ টকীয়া বস্তু এটা কিনিবলে মন যাব সেই তেনেকে মানে হেৰি বিলাক বা আশা বিলাক বাঢ়ি বাঢ়ি গৈ থাকে যে অভাৱো বাঢ়ি জায় আশা নকৰিলেতো একো নাই উম খাই আছো হ'ব আৰু দে সেনেকে ভাবিলে একো নাই কিন্তু অমুকতটো লাগে আছিলে তমুকতটো লাগিছিলে তেনেকে ভাবিলে মানে হেৰি হৈ যায় আৰু ঝাৰু লাগে আ মানে সেই খৰচো হয় বহুত
সেই তেনেকুৱা নিচিনাই মানে এতিয়া ধৰি লওক কোনোবাই ভাজিৰাটো কৰি দিনটো ধুনীয়াকে চলিও খাই আছে কোনোবাই মানে ধৰি লওক অ দিনটোত বিশ হাজাৰ টকা ইনকম কৰিও তাৰ মানে সেই তেনেকেই খাই আছে সিও খাই আছে সিও খাই আছে দুয়টাই খাই আছে কিন্তু মানে পাৰ্থক্য সেই তাতো নথকা নহয় মানে বুজি পালি
সেইটো থাকিবই আৰু পঞ্চাশ হাজাৰ পালে এক লাখ টকীয়া বস্তু কিনিব মন যাব এক লাখ পালে দুই লাখ দু টকীয়া বস্তু কিনিব মন যাব তেনেকা মানে এনেকুৱা লাগে পাৰিম দে পাম যেতিয়া দি থাকিম আৰু তেনেকুৱা হয় যে
আ কাংক্ষা বিলাক বাঢ়ি যাই যে উম এতিয়া ভাত পানী হল আৰু ন
অ ভাতে হব লৈছে অহা নাই চাম আৰু এতিয়া
অ অ দে বাৰু হ'ব উম উম অ হ'ব দে
অ
অঁ অঁ